হেল্ল'
কি কৰিছ?
এনে আছো তই কি কৰিছ।
মই লগৰ এটাৰ ঘৰল ওলাই আহিলোঁ তোৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে যাওঁ কলেজ। লগৰটো ঘৰত একদম ফি ৱাই ফাই পাই লৈছোঁ একদম ধুনীয়া নেট মানে বিন্দাছ।
অ ফিলিম চিলিম ডাউনলোড কৰিল আক হ'ব লাগে যদি
এ মই ভাল ফিল্ম বিচাৰিয়ে নাপাওঁ আকৌ আৰু দুদিন মানৰ আগত মই চাৰিখন মই কমপ্লিট কৰিলো।
আইফোন,?
মাত্ৰ তহঁতৰ কাৰণেতো সেইটো মাত্ৰই হব।
এ হেৰি চা ৱেব চিৰিজ চা ৱেব চিৰিজ।
এই ৱেব ছিৰিজ চাই ভাল নাপাওঁ অ।
এই তো পঞ্চায়তখন চাহ না, তাৰপিছত কবি ভাল নে বেয়া?
চাবলে মনটো আছিলে আজি ডাউনলোড কৰিব লাগিব তেতিয়া।
আহ কি হ'ল কলেজ যাওঁ নি?
উম এ ঊনত্ৰিশ তাৰিখলৈকে একদম ক্ষতি নাই পুৰা।
নাটকে হৈ আছে তহঁতৰ দাইক ডাইক একদম ৰিহাৰ্চল চলি আছে নেকি?
অ এতিয়া ৰিহাৰচল পুৰা।
অ তাৰ লগৰ লগৰটো এক লগৰটো একদম হেৰি বোলে কিবা এটাত বহুত পইচা পাইছে।
লগৰটো একদম আও মালামাল হৈ আছে এইকেইদিন। দচ টকা এটা খোৱাব নোৱাই গম পাৱ নাই।
নোৱাই দো তই তাৰপৰা দছ টকা এটা খাবলৈ হলে তই কৈছো ন বহুত হেৰি হব লাগিব। যাওঁ।
সিদিনা এই দহশ টকা ঈশ্বৰৰ কৃপাত মোৰ মিলিলে বউকে তই ফিল্ডত দৌৰিম বুলি ক'লি সেইকাৰণে মই দহ টকাটো খাবলে পালোঁ।
অ অ। সেই অ গ
পুৰা কনফিডেঞ্চত আছে তই। কবি যোৱা সি ৰাস্তাত দৌৰিব মোৰ পৰা দহ টকা খাবলৈ পালে আৰু।
অ অ ন আগদিনাখন মই লগৰো কৈছিলো মানে মই তোৰ লগত দৌৰিবলে যাম বুলি।
অ তাপিছত তই মোৰ লগত পাতিছিলি দেখোন মই হেকাণে গম পাও আউ।
গম নাপায় মই যে
অ এইটো লেটিঙত সোমাই আছে এইটো ওলাই আহিছে।
অ অ সেইয়টো কি বুলি কয় ত তোৰ দেখোঁ আমাৰ ফিল্ডত দৌৰিব আহিব পাৰ তহঁতৰ এইফালে লগৰ এজনী আহেতো।
নাই মোৰ এতিয়া দৌৰা মেলা একো প্লেন নাই। এইেইটো পিছত হলে কৰিম বাও।
ত ত তই হেৰি এইটো কি বুলি কয় জিমত, জিমত লোৱাতকে ইয়াত দৌৰিব অহাই ভাল আছিলে গম পাইছ নে?
উম এতিয়া তহঁতে প্ৰথম জিম লৈ থাকোতে মোক জিম লোৱালি এতিয়াতো জিমহৰ মেম্বাৰশ্বিপ খতম দৰিবই লাগিলে কাৰণে এতিয়া লগ বিচাৰি আকৌ মোক এইখন কৈছ।
এ লগ বুলি নহয় হেই তোৰ তহঁতক ইফালৰ পৰা অহা ছোৱালীজনীও বহুত দৌৰিব পায় কিন্তু দেই।
উ সেইজনীয়ে বহুত আগৰ পৰা দৌৰি থাকে আকৌ।
অ এ এন চি চিউ আছে নেকি জৰি অহা নাই? অ একদম নাচি বাগি ফু যে মই পাও মানে কেতিয়াবা, কেতিয়াবা ইনষ্টাগ্ৰামত।
ইনষ্টাই চিনতাই পাই তাৰপৰা এই আমাৰ ফালৰ শকতকে লৰা এটাও আহে আগতে মাজতে।
অ আজিকালি নাহে নেকি তা এছ এছ বি কি বেয়া হল ছাগে নেকি?
নাজানো এদিন ফোন কৰি সুধিলো সি ৰিজাল্ট নাই চোৱা বুলি কলে কিন্তু তাৰ মাততো ধৰিব পাৰিছো সি তাৰ চাগে বেয়া হ'ল সি ক'ব বিচৰা নাই আও।
অ। তাকে আগতে আহে মোকো সেই লও এই সেই শকতে কল কৰে ৰাতিপুৱা আগতে ততে এদিন কৰিছিলে আৰু।
তাৰপিছত আজিকালি নহা হ'ল দেখোন।
সি কি কয় তোৰ পঢ়াত ইমান গুৰুত্ব নিদিয়ে, সি অকল দৌৰা মেলাকৈ অকল দৌৰিয়ে থাকে মানে।
উম লৰাটো চোকাও আছে নেকি হয় নাই?
চোকা আছে পহিলেই তাৰ হেৰি হৈ যাব আৰু সি পুৰা দৌৰিবও পাৰে আগৰ পৰা দৌৰি থকা যে।
অ অ গম পাইছো, তাৰ হেৰিটো আছে বাৰু অ মানে ত ফিজিকেল ফিটনেচটো আছে তাৰ পুৰা।
উম আছে আৰু সি আমাৰ আমি কেইদিনমান লগতে দৌৰিছিলোঁ নহয়, সি আমাতকে মানে দুগুণ দৌৰিব পাৰে।
অ অ এই হেৰি আকৌ এ ল লগৰ লৰাবোৰ ৰুমত থাকিবই আকৌ। এইটোয়ে বেয়া হৈছে।
সেইটোৱে সি কলেজ গৈতো কলেজত ক্লাছ নকৰে আহো সিদিনা আমি আমাৰ মামীয়ে সুধিলে যেনিবা সেই তুমি সেই দেই লকে ক্লাছ নকৰা নেকি? তাৰপৰা সি কৈছে সেইটো সময়ত ঘৰত ভাত খাব হয় মই যদি ক্লাছ কৰি থাকোঁ কেনেকৈ ভাত কি হ'ব?
প ব অ বেলেগ দেখোন বেলেগ এঞ্চাৰ দিছে দেখোন।
অ সেইকাৰণে মই গুচি আহোং বোলে। মোৰ পিছত মামীয়ে তাকে কৈ আছে হাঁহি আছে আৰু।
অ সি কিন্তু খোৱাটো ঠিকে আছে দেই লৰাটো মানে
খোৱাটো মানে ঠিক মানে জোখতকে বেছি আছে মানে আৰু।
সি পুৰা খাই দিব পাৰে আগতকে দৌৰি দৌৰি তাৰ ফেচটো পুৰা কমি গৈ এতিয়া পুৰা জিম খৰ হৈ গ'লহি।
জোখৰ হৈ গ'ল তাকেই তো এতিয়াও, এতিয়াও চাগে পুৰা বজাই দিয়ে আৰু পালে।
পালে মানে এতিয়াও পুৰাই খাই। এই সি দৌৰি থকাৰ অ
অ মানে পেটটো কমি আছে চাগে।
উম, বাকী আজি দৌৰিবলৈ গ'লি নাই?
দৌৰিবলে গলোতো।
তিৰাত উঠিলি?
মইতো মই এলাৰ্মটো এলাৰ্ম চাৰিটা পাঁচটামান লগাই থৈ দিছো দেই চাৰে তিনটাৰ পৰা চাৰিটা ভিতৰত মানে।
অ।
কিন্তু এটাও নাবাজে কি হ'ল জানো মোবাইলটো চাইলেণ্ট গ'লেও মোৰ এলাৰ্ম নাবাজে হবাই।
চাইলেণ্ড কৰি থাকিলে ক'ত এলাৰ্ম বাজিব।
অ মায়ে উঠাওঁতেহে উঠিছো তা চা চাৰিটা বাজিলে তাৰপা ফিল্ডত এবাৰ গলো হু ফিলত কোনো নাই অহা চাৰিটা বজাৰতে মানে ত আক আ আকৌ ঘৰলে আহিলো ঘৰত আকৌ পানী চানী খাই মুখ চুখ ধুই আকৌ গৈছো। তাৰপৰা অলপ দেৰি বহিলো তাপা দাদা এজন আহিলে তাপা অ আউ অলপ এ বহি মানে ৰি ৰিলচ চাই আছো আউ বাকী কেইটা আহিলে আউ।
আচ্ছা ফিল্ডলে মানে ফোন লৈ যাও।
অ লৈ যাব লাগিব ন ত মানে টাইম পাচটো কেনেকে হ'ব।
উম তো আউ তোৰ আও ঘৰ ফ্ৰণ্টতে ফিল্ডখন পুৰা সুবিধা হয় আউ
অ এই প্ৰায় হেৰি এখন উৰাজাহাজ এখন বহুত তলত গৈছে অ-
এতিয়ানে
একদম পুৰা তলৰ মানে মই ক্লিয়াৰলি দেখি গৈছো এই খিৰিকি চিৰিকি।
আহ
ইমানেই তলত গৈছে এই হে এইটো কি বুলি কয় আমাৰ ওচৰ এয়াৰপৰ্টত নামিব চাগে
আহ তহঁতেৰ ওচৰ আ প এটা বনালে নহয় নতুনকে
ন আমাৰ ওচৰত নহয় আৰু এই কনত যে গম পাইছা নহয়।
গম পাইছো বেছি দূৰ নহয় তহঁতৰ ঘৰৰ পৰা
তাকেইটো তাবা মই আজিৰে এইটো দুপাক ধৰিছো অ ত মই কালিতো মানে বাঘে ধইছো আৰু প্ৰথম গৈ তাৰ পিছত যেনোবা ৰৈ ৰৈ আৰু বাকী তিনিপাক মাৰিলো আৰু
উম কেশমিতাও বনাই থৈছে
আমাৰ এই ৰাটো চ আধা কিলোমিটাৰ হয় নেকি
উ এদিন মই খুৰি সকল ল'ৰাটোৱে কৈছিলো বোলে সেইটো চাৰিশ কিলোমিটাৰ অ চাৰিশ মিটাৰকে বনাই চাব বুলি শুনিছোঁ
নহয় এতিয়া বহালে নহয়।
আহ এতিয়া বহাব পাৰে বাৰু
অ হ'বও পাৰে দেই চাৰিশও হ'ব পাৰে মই মই মানে হেৰি এইটো কি বুলি কয় এই মোবাইলত এপ এটা ডাউনলোড কৰি লৈছো
আহ
তাত মানে হেৰি দেখুৱাইছে আউ চাৰিকতকে অলপ বেছি দেখুৱাইছে ম সেইটো কাৰণে ফ'ৰ পইণ্ট নাইন মানে দেখুৱাইছে আৰু চাৰিশ নব্বৈ মিটাৰ মানে আধা কিলোমিটাৰ বুলিয়ে কৈ দিছো অ নহবও পাৰে এপটোত অলপ খেলি মেলিকে ওলাবও পায়
তোৰ ৰাতিপুৱাই সুবিধাই হয় শুই উঠিয়ে সন্মুখতে ফিল্ডখন আও
এ সেইটোয়ে মইতো আজি ৰ মোৰ কথা শুন আজি মই দুপাক দৌৰিম বুলি ভাবিছিলো দেই- মানে দু পা নহয় মানে গৈ দুপাক দৈছো যেনে যেনে বোলো চাৰি পাক কমপ্লিট কও তাৰ পা নেক্সট দিনাৰ পৰা ব বাই বহাই গৈ থাকিম বুলি ভাবি আছো আহ তাৰপৰা মোৰ আগত মানে এজনে দৌৰি আছে আৰু সেইজনে বোলে দৌৰ দৌৰ মানে আহ আহ বুলি কৈ মানে মোক মানিছে আৰু- অ মোৰ চাৰি পাক হ'ল ত মোক তাৰ পৰা ভাবিলো হ'ব আৰু আজি হৈ যাব আকৌ মাতিল পালেহি তাই মই আকৌ এপাক দৌৰিলো তাপা পাঁচ পাক হল নহয় তেনেক তো সাত ছ হাত নম্বৰ পাক নহবা তাপা মই ৰয়ে দিছিলো তাৰপা ই সি আকৌ মাতিলে তাৰ এপাক লাষ্ট আও যি জান লগাই এপাক দৰি দিছো আহ আঠপাক দৰি দিলো আঠ পাক দৌৰি দিছো মই ইমান মই ইমান ভবাই নাছিলো মই যে আঠ পাক যে দৌৰিব পাৰিম বুলি-
মানে তোৰ আচছাগুণ বয়ত্ৰিশ ছয়ত্ৰিশ আঠত্ৰিশ মিটাৰ মান দৌৰি দিলি হ
অ এপত হেৰি ওলাইছে এইটো বত্ৰিশ চল্লিশ ওলাইছে
অ মানে এপ টো গণ্ডগোল মাৰিছে হপাই-
এই সেইবোৰ এপ তেনেকুৱাই সেইবোৰ এপ ডাউনলোড নকৰিবি।
উম এ মোক সেই দাদা কেইজনে কৈছে পাঁচ কিলোমিটাৰ মাৰিবলৈতো কিমান- বাৰ পাক দৈব লাগিব।
বাৰ পাকৰ মোৰ এতিয়া আঠ পাক হ'ল আউ আৰুটো চাইপাক আহিব লাগিব।
এ দৰি থাকিলে লাহে লাহে চাৰি পশতটো আহি যাব কিন্তু তই যদি মাজতে এই মিচ ম- মাৰি দিয় তেতিয়া নহ'ব আও।
অ সেইটোয়ে মোৰ চা মোৰ ছেকেণ্ড দিনাইতো আঠ নম্বৰ আঠ আঠ পাকলৈকে দৌৰিছো যেতিয়া আও চাৰিপাগতটো আহিবলৈ বেছি দিন নালাগে কন্টিনিউ গৈ থাকিলে।
বেছি দিন নালাগে কিন্তু তই এতিয়া পা যদি ৰাউণ্ডটো কমাই দিয় তেতিয়া কমি গুছি যাব। আজিঅপা আজি আঠ পাক মাৰিছে মানে সদায় তোৰ আঠ পাকেই মাৰি থাকিবি।
অ সেইটয়ে মোক সেই সিহঁটিও সেইটোকে কৈছে মানেটো তুমি এতিয়া আঠ পাাক মাৰিলা যেতিয়া আঠ পাক আঠ পাকৰকে কম নামাৰিবা দকা হলে আঠ পাকে মাৰিবা কিন্তু আঠ পাকৰকে কম নামাৰিবা মানে। এনেকে গৈছে মুক।
উম সেইটোৱে।
আৰু মানে এতিয়া জানে টাইম চাইম ইমান মিলাবলে দৰকাৰ নাই আৰু টাইমতটো মানে টাইম যিমান হয় হওক মুধৰে এতিয়া মানে ত পাঁচ কমিটাৰ দূৰ- পুৰা হেৰিটো হেৰি কৰিব লাগে গম
অ হয় ফাৰ্ষ্টততে টাইমটো নাচিবি প্ৰথম- তোৰ কমপ্লিট কৰিবলৈ চা তাৰপাত লাহে লাহে তোৰ টাইমটো মিলিয় গৈয়ে থাকিব।
অ সেইটোৱে মানে স্পীডতটো আহি আহি গৈ থাকিব ন লাহে লাহে।
উম কলে যোৱা নাই নি?
নাই আমাৰ কলেজ বন্ধ হৈ আছে আৰু আৰু হেৰি পাত নে কি নে হ'ব?
নাই অলপ ৰ
অ অ আমাৰ কলেজ বন্ধ হৈ আছে, আমাৰ ইণ্টাৰ্ণশ্বিপ আঠাইশ তাৰিখৰ পৰা কৰিম বুলি ভাবিছো।
আকৌ বোলে তো সিদিনা কৈছিল তো বাইশ তাৰিখৰ পৰা হয় ইট
এ চ মানে চতি বাইশ তাৰিখৰ পৰা ফৰ্মত লিখি দিছে। আমাৰ লগৰ কেইটাৰ লগত গোটেই কেইটা পাতিলো মানে
আহ।
আঠাইছ তাৰিখৰ পৰা কৰিম, আঠাইছ তাৰিখ আঠাইছ তাৰিখ ঊনত্ৰিছ তাৰিখ ত্ৰিছ তাৰিখ যাম মানে। এ সেই নাৰ্চাৰীখনত
আহ।
তাৰ পৰা একদম লাষ্টৰ দিনা যাম আও চাৰ্টিফিকেটটো লব।
অ। অ তহঁতে নাৰ্চাৰীতে কৰিবি। মই ভাবি আছিলোঁ আকৌ এই স্কুলখনতে কৰিব লাগিব আক।
নহয় স্কুলখনৰ আধাই হ'ল নাচাইত কৰিম।
অ অ।
আহ তাৰপৰা কি, ভাত খালো। কি হ'ল স্কুতি লৈ গৈছা নি কলেজলে?
নাই মই স্কুটিয়ে লৈ যাওঁত।
অ অ তেলৰ দাম বাঢ়িছে নহয়।
বহু‌ত তাৰপৰা লগৰ এজনীক ফোন কৰিলো এইখন লৈ যাবলৈ আধাতে মানে লগৰটো ঘৰত মই স্কুটিখন সিকন খোজকাাঢ়ি দিম বাকী তাই লৈ যাব এখনৰ পা।
অ তো তেলটো বাচি যায় মানে সেই কোনোবা। বা ঠিকে প্ৰফিতে হৈছে দেখোন তেতিয়া তোৰ।
এ প্ৰফিতে প্ৰফিট বাৰু ঠিক আছে দে আজিলে তেতিয়া।
অ' - অ'। মোক কালি কথায়ে পাতি-পাতি মুখ বিষাই গৈছে নহয়, গম পাৱ নেপাৱ?
তোলে ইমান কোনে ফোন কৰিল?
কালি আকৌ মোৰ লগৰটোৱে, মোৰ লগৰটোক মানে মোৰ এই হেৰিটো দি থৈ দিছোঁ।
আচ্ছা - আচ্ছা।
উম।